হেল্ল'।
কি খবৰ?
হয় ভালে আছো। আপুনি কেনে আছে?
ত আৰু কি কৰিছা?
এনেই বহি আছো। ভাত খালোঁ ন অলপ ৰেষ্ট কৰি আছো ভাত খাই।
অ চানা চানা হ
হয়।
অ কি খালা?
মাছ আৰু কচু আনিছিলে। তাৰ আঞ্জা। আপুনি? আপুনি কি খালে?
বলো মই চাম্বাৰ ৰাইচ আজি কিহৰ বিষয়ে কথা পাতিবা?
এই ভ্ৰমণৰ বিষয়ে কথা পাতো।
সিদিনা ভ্ৰমণে পাতিলো নেকি? নে কি পাতিছিলো খাদ্য।
হয় ভ্ৰমণ আৰু খাদ্য এই দুটাৰ ওপৰত।
এ পৰিয়াল উ ৰব সিদিনা আমি কথা কথা পাতিছিলো কি আছিলে টপিকটো?
এটা উ খাদ্য আৰু এটা আছিল ভ্ৰমণৰ ওপৰত।
দুটা পাতিছিলো ন? আজি ফেষ্টিভেল পাত উ উৎসৱ
হয় হয়।
উম। আমাৰ অ ইয়াৰ্লি কেইটা উৎসৱ পালন কৰি চ
আহ যিহেতু অসমত বিভিন্ন ধৰণৰ লোক আছে হা।
উ
বিভিন্ন জনজাতি বিভিন্ন ধৰণৰ উৎসৱ আছে। তেওঁলোকৰ আৰু তাত তাৰ ভিতৰত বিহু হল আটাইত ফ্ৰি মানে ডাঙৰ উৎসৱ আমাৰ অসমৰ মানুহৰ মান মানে অসমীয়াসকলৰ আৰু এই বিহুটো সকলোৱে পালন কৰিব। পালন কৰে।
উম হয় বাৰু বিহু। বৰদিন আৰু কি পালন কৰে? বড়ো সকলে কিবা পালন কৰে জানো সেইটো পাহৰি থাকিলো? আহ বাথৌ পূজা পাই নেকি?
হয় ভাটৌ পূজা গুড ফ্ৰাইডে আছে।
উ গাই আৰু আমাৰ কাৰণেেতো বাৰ খালি অনলি ঈদ
হয় ঈদ আছে উম।
হয়।
উ
তুমি লাজ কোনটো ফেচ ফুৰিবলৈ গৈছিলা উৎসৱত ফুৰিবলৈ গৈছিলা।
লাষ্টটো আমাৰ ঈদেই আছিলে।
উম আৰু হেৰি ক'ত গৈছিলা!
মই এতিয়াতো ঘৰতে আছো যিহেতু অৱ হাই ছেকেণ্ডৰী পিছত ঘৰতে আহি আছো মানে ঘৰতে আছো। আছে মোৰ দোচৰ পৰাৰা ত ই দহটাই মই ঘৰতে কৰা। মানে ফাৰ্মাচী গৈছে এইটো
উম এনে ক'বাত ফুৰিবলৈ যোৱা নাই।
নহয় নহয় যোৱা নাছিলো মানে মই ইভেন যোৱা নাছিলো কাৰণ মোৰ, - টকা চেভ কৰিব লাগে যে কিবা এটা কিনি সেই কাৰণে টকা চেভ কৰি
একো নাই চবৰে তেনেকুৱাই হয়। কম বেছি আৰু কাৰোবাৰ অলপ পইচা বেছি থাকে কাৰোবাৰ অলপ কম থাকে। ময়ো বাৰু ইমান ধনী নহয় হ'ব একো নাই। চবতকে বেছি খৰচ কোনটো অ।
উম কওক কওক আপুনি কওক
কোৱা নাই অ হেৰি চবতকে ফূুৰ্তি কিন্তু সৰু ল'ৰা ছোৱালী বিলাকে পায়। উৎসৱত মানুহ ডাঙৰ হৈ গলে লাহে লাহে মানে বস্তুবিলাক একে থাকে কিন্তু ডাঙৰ হলে কেনেৰা বুলি হেৰিকেইটা মানে সেই ফূুৰ্তিটো মনৰ পৰা ন নোৱা হৈ গায় আমি বস্তু বিলাক সৰু সৰু ল'ৰা-ছোৱালীক দেখিলে আমি অৱজাৰ্ভ কৰিব পাৰো মানে এনেকুৱা ফিল হয়। আমিও তেনেকুৱা নিচিনাএক্সাইজ আছিলো একদম এনাৰ্জেটিক আছিলো। চবৰ কিন্তু আজিকালি ডাঙৰ হোৱা চব বিলাক আৰু আগৰ নিচিনা হেৰি নাই ফূৰ্তি লগা আনন্দ লগা নোহোৱা হৈ গ'ল নিচিনা। পাহৰিছে, এতিয়া এ ফেমিলিৰ দায়িত্বই হওক বা আমি বুজি উঠাৰ কাৰণেও হ'ব পাৰে। ন নাজানো কিন্তু ফেইিল নহয় আৰু আগৰ নিচিনা বস্ত
হয় আপুনি লা ফছিলে
আহ মোৰ শেষ উৎসৱ আছিলে ইঈ ঈদ ঈদৰ সময়ত ঘৰতে আছিলো। মোৰ মানে ৰিচেণ্টলি এক্সিডেণ্ট হৈছিলে। ত' কৰ'বাত মানে ওলাই ওলাই যাব পৰা নাছিলো ৰিকভাৰী হ'ল হোৱা পিছতে জব জইন কৰি লোৱা আক
উৎসৱত কিন্তু আমাৰ ইয়াত হেৰি খেলৰ প্ৰগ্ৰাম নিদিয়ে কিন্তু বহুত জেগা তেনেকোৱো উৎসৱ পাৰ্বনত লগতে খেলৰ হেৰিও দি দিয়ে কম্পিটিশন বিলাক দিয়ে দি থাকে এই কিবা এই টো চামাৰ হাতৰ ফালে যে ঈদ হৈ য ৰাতিলৈকে তাত তাত মেলা চেলা পানি মিলি পুৰা খেল চেল হেতি ধুনিয়াকে বনাই।
উম বিভিন্ন ধৰণৰ প্ৰতিযোগিতাও হয় তাত।
অ
কুইজ কম্পিটিশন সেইবোৰ হয়। আৰু বিশেষকৈ ওচৰৰ সময়ত যিবোৰ খোৱা লোৱা বনাই সেইবোৰ ভাল লাগে একেবাৰে।
উম চবতকে মানে উৎসৱত এটা বস্তু ভাল লাগে মানুহ বিলাকে ডনেশ্যন বিলাক অলপ বেছিকে, সেয়ে সেইকাৰণে দুখীয়া মানুহ বিলাকৰো অলপ হেল্প চেল্প হৈ যায়। এনেকা ঈদৰ সময়তো বহুত দিয়া হয়। যোৱা মাহতো মানে বহুত ডনেচন জাকাত কিবা কিবি দি থাকে যে, মানে এনেতো মানুহ দিব নিবিচাৰে ত ফ্ৰাইদে ফেষ্টিভেলটো খব এটা এক্সিউজ উদাহৰণ হিচাপে লৈ আৰু বাহানা ধৰি পিনি হলেও কিবা এটা মানুহ ড'নেট কৰে আৰু তোমাৰ ভাল এটা চাইজ বুলি ক'ব পাৰো। সব বিলাকৰ ভাল এটা প্ৰভাৱ পৰে মানুহবিলাক কিছুমান মানুহ চাবা গোটেই বছৰটো কাজিয়া কৰিব, কিন্তু আকৌ উৎসৱ পাৰ্বন হলে একেলগে বহি থাকিব খেলিব মেলিব ঘূৰি ফুৰিব এয়াই আৰু। বাকী এনেকোৱা ঠিকেই আছে। তুমি এনেকোৱা বাহিৰৰ কিবা উৎসৱ যাবলৈ মন আছে নেকি আউট অফ দা ষ্টেট, আউট অফ দা কানট্ৰি।
উম নাই এতিয়াটো ভৱা নাই এতিয়া বিষয়ে।
অ উৎসৱ বিলাকৰ ভিতৰত হেৰি নাগালেণ্ডত এটা ডাঙৰ উৎসৱ হয় নামটো পাহৰি থাকিলো মোৰ নাগা ফ্ৰেণ্ডছ বিলাকে ইনভাইট কৰিছিলে। একদম ধুন ধুনীয়া ধুনীয়া ৰঙা নীলা কাপোৰ পিন্ধি কিনি ওলাই যায় তাহঁতি। বহুত ধুনীয়াকে চেলিব্ৰেট কৰে। মোৰ এবাৰ যাব মন আছে বাৰু আৰু হেৰিটো বহুত ধুনীয়াকে পালন কৰে। মণিপুৰ আৰু মিজোৰাম। এইটো ত এই তিনিটা নাগালেণ্ড মণিপুৰ মিজোৰাম এই তিনিটা বহুত মানে হেৰি হয় তাহতে কালচাৰেলি বহুত মানে অ মিজোৰামতো বহুত ভেলিয়া এটাৰ কিবা এটা পাতে মই নামকেইটা পাহৰি থাকিলো চব কেইটাৰ কিন্তু মান কিবাটো মনত আছে মানে, প্ৰগ্ৰাম যে বহুত ডাঙৰ ধুনী কেইবাটাও উৎসৱ সেটো মনত আছে। মোক ইনভাইট কৰিছিলে। তুমি জনা মতে ইনভাইট কৰিছিলে নাগালেণ্ডত তাতে ইনভাইট কৰিছিল, কিন্তু মণিপুৰত বাৰু ইমান ফ্ৰেণ্ডছ নাই। এজন দুজনহে আছে বা নাগালেণ্ডৰ সেইটো মই পাহৰি থাকিলো, এনেকুৱা লাগিছে মনত আহিছে অহা নাই এনেকুৱা লাগি, উম আৰুি বিদেশী উম
মানে মিজোৰামত এটা মানে মেলা হয় তাৰ মানে বস্তুৰ আদান প্ৰদান কৰা হয়। মানে মানুহে কৰে, মানে বস্তু নিকিনি আদান প্ৰদান জোনাকিম হয় জোনাকী মেলা বুলি আছিল নেকি এইটো।
নামটো মই পাহৰি থাকিলো। বস্তুহে একসচেঞ্জ কৰে এনেকুৱা বিদেশৰ ধুনীয়া ফেষ্টিভেল ক'ব গলে মই ইণ্ডিয়াত হেৰি জইন কৰিছিল কালি মোক ইনভাইট কৰিলে অক্টোবৰ মাহত তাহতি পুৰা মেলা নিচিনা পাতিব এসপ্তাহ লেকে আহ ননভেজ খোৱাৰ হেৰি তপ মানে নন ভেজে খাব ৰাতিপুৱাও খাব দুপৰীয়াও খাব ৰাতিও খাব এনেকুৱা অনলি ননভেজ মাছ মংস পায় আৰু বাকে খাব তেনেকুৱা একো শাক চবজি যি আমি যেনেকে খাওঁ তেনেকুৱা একো নাখায় খালি মাছ মাংস এইবিলাকে খাই থাকিব বোলে মোক ইনভাইট কৰিছে মই কৈছো মই বাৰু নোৱাৰো ইমান খাই থাকিব লে মই এবাৰ দুবাৰহে খাব পাৰো তাৰ পিছত মোক ভেজিটেৰিয়ানহে লাগে। থাকে আৰু হেৰি যেনেকে কিন্তু আমি আমি বাৰু পশ্চিম বংগৰ ওচৰত হোৱা কাৰণে এটা ধুনীয়া পৰ্যাত দুৰ্গা পূজা চাব পাৰো ধুনীয়াক
হয় হয়
ৱেষ্ট বেংগল কেতিয়াবা আহি পাইছা বাৰ বিছা
হয় গৈছিলো ঈদৰ ঈদৰ সময়ত বস্ত্ৰ কৰি মানে কাপোৰ কিনিবলৈ ত কামাখ্যা লৈ বাৰ বছৰ ল গৈছিল
দুৰ্গা পূজাত আহিবা ইমান ধুনিয়াক মনতছিল বহুত জেলেপী খাব প যায় হয় কিবা অম্বুবাচী মেলা আছিলে নেকি হেৰিটোয়ে মই এতিয়াহে মনত পৰিলো অ অম্বুবাচি মেলা আছিল সেইটো কমাছ হয় মই পাহৰি থাকিলো এক্সলী উ অ ৰবা হেৰিতে অ নাগালেণ্ডৰ হেৰিতো মোৰ মনত পৰিছে কৰনা নিচিনা লাগিছিল হৰ্ণবিল ফেষ্টিভেল এতিয়াহে মনত পৰিলে হৰ্ণবিল ফেষ্টিভেল। নাগালেণ্ডৰ দহ দিন হয় অ এই বহুত বহুতে। ধুনীয়া একদম তুমি যদি যোৱা তোমাৰ মন একদম কালাৰফুল হৈ যাব হলীৰ নিচিনা বহুত ধুনীয়া নাম আৰু মিজোৰামৰ হেৰি আছিলে নেকি। কিবা মিজিৰামৰ। চাপচাৰ আৰু মিমকুট অ মিমকুট আছিলে হেৰিটো ন কোৱাটো নিমকোট ফলকোট তাতে হেৰি কৰে এই বস্তুবিলাক পঢ পল কোড যোনটো হেৰি হয় তাতে বস্তু এক্সেঞ্জ কৰে কৈ বস্তুবিলাক এ এক্সেঞ্জ পইচা দি কিনি নলয়। এইটো হ'ল পল ফুট পল মানে হেৰি খাদ্য শস্য এনেকুৱা।
আহ হ কলকট মিনকুট
অহ হ'ব বাৰু আজিৰ কাৰণে অহ ঠিক আছে দিয়া।